হেল্ল'! শুনিছ?
শুনিছ নাই শুনা?
শুনিছোঁ।
শুনিছ নাই?
শুনিছোঁ, শুনিছোঁ। এনেই গ'লগে না কিনো?
এতিয়া মোবাইলটো, এতিয়া মোবাইলটো জ্বলিছে নাই?
জ্বলিয়ে আছে, কেলে? হা!
মই মেছেজ এটা দিছ
জ্বলিয়ে আছে, জ্বলিয়ে আছে, তই শুনিছ নাই শুনা?
মই মেছেজটো, মই মেছেজ এটা দিছিলোঁ নাই?
দেখিছিলি নাই?
কিজানি, নাই দেখা হপায়।
এতিয়া, চা আকৌ দেখিছ নাই?
অহা গম পাইছে মোক।
চাচোন?
কিহৰ, হোৱাটছএপত? হোৱাটছএপত অ'!
নাইচোন, মানুহ কোনো নাই। সেইটোৱেহে আহি পিনি যি-টি কথা কয়। ভাত সিজালিয়ে?
ভাত আনিলি নাই? হেল্ল'? হেল্ল'? হেল্ল'? হেল্ল'? শুনিছ নাই? হেল্ল'?
কি?
হাঁহি লওক
ভাত অনিলি নাই, ভাত আনিলি নাই?
আনিলো
ইমান হে এ গান বজাই আছে ন তাত?
হয়
তাৰ পৰা বেলেগ এটা জেগালৈ গৈ ল চোন।
কেলে
এনেই হেৰি উম গানটো আহি আছে মানে। ভালকে কথাটো বুজি পোৱা নাই।
এতিয়া কা পাইছ?
উম কি দিছে ভাতৰ লগত?
তিতা কেৰেলা, আলু, দাইল।
উম।
তই কা কিহে সিজালি? না সিজালিয়ে?
মই
উম।
মেগী আলু।
আলু ভাজিলে হৈ যাব।
উম।
পিছত লগৰটো কা?
কাম কৰি আছে ভিতৰত। মই বাহিৰত আছো।
উম কেইটা বজাত ভাত খাবি?
চাৰে আঠটা নটা।
তোৰ লগ তোৰ লগৰটোৰ কিবা বস্তু কেইটা হেৰালে কৈছিলে যে পালি নাই পালে নাই?
নাই পোৱা।
উম
ক'ত পায়নো আৰু যোৱাকেইটা গ'লে আৰু কত পাব আৰু।
উম
সি আকৌ পৰঠা লৈ আহিব নেকি?
উম নানে আজিকালি মই নাখাওঁ যে নালাগে বুলি কৈ দিলো টান লাগে সদায়।
উম হেল্ল'!
কি? ক'।
মই কোৱা কথাখিনি ভালকে শুনি আছা ন?
কে?
মই ক, কোৱা কথাখিনি ভালকে গৈছে ন মাতটো?
আহিছে। মোতখা গৈছে, নাযাবলে।
আহিছে।
উম। অথনি কিহে আছিলে এনে থাকিলে নেকি ন?
উম, এনেই গ'লগে।
উম।
কি হৈছিলে মাতটো নগৈছিলে নেকি?
তোমাৰতো নহ'লেও আই, কি বুলি কয় ৰিচিভ কৰিছিলোঁ যে
উম।
তাৰপিছত হ'ল বাৰু, এলাউডটো ভইচ এলাউটো তাৰমানে অন-অন কৰা নহ'ল গৈ
অ, সে সেইকাৰণে মাতটো অহা নাছিল ন?
অ, মোৰ ইয়াতো দুখন আছিলে কিবা পেয়াৰিং, কিবা পেয়াৰিং-টেয়াৰিং আছিলে।
অ। কি কিবা হেলা হৈ আছে নেকি?
নাই হোৱা, যেনেটাৰ এটা চলাই থৈছে, আকৌ আৰু হেৰি কি কি গান লগাই থৈ। নিজৰ ভাত নিজে ভাত বনাই ভাত বনাই আওঁ।
বনাম ক লাহেকে।
কাৰণ্ট লৈ আছে নে?
আছে। তেতিয়াহে অকমান ঠাণ্ডা লাগিছে, ৰা দিনটো দিনটো ইমান গৰম।
উম।
এতিয়া ঠাণ্ডা লাগিছে, নাই অকণমান।
উম, আমাৰখিনিত অলমান লাগিছে বা।
উম।
মানে গৰমত ঘামেই আনে।
উম।
ইমান গৰম কেনটিনত।
উম।
এজা মান দিব নেকি ৰাতি, বৰষুণ এজাক দিলেহে ভালে হ'ব।
অঁ।
ইকৰ পৰা ফোন কৰিছিলে নহয়।
হে?
ঘৰ পৰা ফোন কৰিচিলে নাই?
নাই কৰা।
আৰু
ওহো।
আৰু কেনেকা
ফোন কৰিব লাগিব। এই কিবা গান বজাটো আহি আছে দেই মাতটো।
তোৰ গান শুনিলে গান বজাম লাগিব গানহে আৰু। কেলে?
এই ইয়াত গানৰ মাতো আহি আছে।
এতিয়া?
ভালকে বুজিপোৱা নাই কথাখিনি।
এতিয়া?
এতিয়া নাই অহা।
এতিয়া? এতিয়া?
হলো কিবা হলো কিবা উ মাত
কি মাত? গানযা নাবজা।
কি হৈ আছ এতিয়া?
একো না কৰা। এতিয়া আকৌ চাইন্দ ডাঙৰ কৰিলে চা চাউণ্ডত ভলিউমটো বঢ়াই দিলে এতিয়া আকৌ তালকে শুনিছে।
সেইকাৰণেটো অকমান দূৰলৈ গৈ গৈল' বুলি কৈছো।
আকৌ ওচৰলৈহে গৈ আছে হ'পাই।
জাঙগে আৰু। বল খেলোগে অ'। পাছত কৰিবি পাছত।
ইমানকে কৰি নাথাকো দেই মই।
বুজিছা নাই।
হেল্ল'।
তামোলটো
হেল্ল'।
হেল্ল'। হেল্ল'।
শুনিছা নাই? হেল্ল! হেল্ল! হেল্ল! কি হ'ল মানে? শুনি পাইছ নে, নাই পোৱা?
পাইছোং, পাইছোং ক এতিয়া ক'।
কি কৰি আছিলি ক?
তাৰপিছত একো কথা-চথা নাই কোৱা যে?
উম, বাটত কথা ক'ব নোৱাৰো ভাই, অফিচা
হ'ব দে নহ'লে।
কেলে?
এনেই
ৰো। হ'ব এতিয়া।
কি?
উম বাৰ মিনিট তেৰ মিনিট, পোন্ধৰ মিনিট, বিশ মিনিট থাক, বিশ মিনিট।
তই